কি কৰি আছে?
এ ভাতকেইটা খাই উঠিছো।
অ মই আকৌ এই পথাৰত মাটি ৰুবলৈ আহিছিলো।
অ।
ৰুই মেলি বোলো ফোন এটা কৰমচোন বহুত দিন খা খবৰ এটাও লোৱা নাই।
আজি বতৰ বৰ ধুনীয়া দিছে আৰু।
অ ইমান ধুনীয়া বতৰ অ ঢেৰ বোকা দিছে ৰুণীয়ে ৰই আছ
কেইজনি ৰোৱনী?
ৰোৱনী কেইবাজনিও।
অ।
ৰুই আছে মই বোলো মোৰ বোলো আহি আহিলোঁ আহিেলাই বোলো মই এই কথা এষাৰ পাতোঁচোন বোলো ভালেই নে বেয়াই নাই ঘৰত বহুত দিন ফোন এটা কৰা নাই।
মই ভালেই বাৰু এতিয়া ভাতকেইটা খাই উঠি পেলাই আহি পাইছোহ তাৰ পাছত এজন আকৌ কোৰ মাৰিবলৈ। গ'ল আজি কামলৈ নাযায় ৰাতিপুৱা অ তাৰ পাছতে হেই এইটোকে উম ক কোমাৰি আহিব পোৱাহি নাইকিয় ভাত পানী খাই গৈছে বাৰু।
অ, অ ভাল খৰিচা বনাইছিলে নহয় সৰহকে আছে নেকি বিকিবলৈ?
বিকিবলে নাই কিয়া হেৰি ও অহা সাধানে অকমান দি পঠিয়াব পাৰিল তেনে
হেৰি কৰিবচোন বিকিবকে বনাবচোন আকৌ খাৱলি বনাই নহয় আপুনি আগতে খাউলি বনাই বনাই দেখোন ধেৰ বিকে ব বনাব আকৌ খাউলি
এ বিকিও এতিয়া আকৌ সৰিয়হতো পাবলে নাইকিয়া যে সৰিয়হ আকৌ কিনি আনিব লাগিব। বজাৰলৈ যাব লাগিব ইয়াতো নহয় বজাৰ আৰু দুৰণি বজাৰ চবতে নাপায় নহয় দামো বেছি ইমান দামত আনি পেলাই কেনেকে বনাই পিছো মানুহে খুৰিছাকে খাৱলীকণত দামেই দিবলৈ নিবিচা দেখোন। পেকেটটো কৰিলে দশ টকীয়া পেকেট টো কৰিলে তোমাৰ হয় দহ টকা টো লৈ ক খছা কি খাৱালি কনেই দিছে নে সেহতে বুলি কয়।
অ সে আকৌ আগতে খৰি বিশ টকাটো দিওঁ মানে টোপোলাতটো বহুত ডাঙৰ আছিলে এতিয়া আকৌ হেৰি খাৰয়লি যিকণ দিয়ে দিয়ে আমিয়ে কওঁ নহয় ইও বিশছ টকা দি আহিছোঁ এইকণেই দিছেনে?
সেইটো এক কৈ ইমান কমকৈ দিলেও বেয়া পায় আকৌ বনোৱা কষ্টখিনিও আছে। আকৌ বস্তুটোও দাম বেছি আছে।
এ ইমান ইমানো কষ্টও নাই দিয়ক সৰিয়হ। খিনি খুন্দি স খাৱনী অকণ দি পেলান এনেকে বনালেই হ'ল। কিন্তু কষ্টডাল আছে অ সৰিয়হখিনি খুন্দোতে অকমান কষ্ট আছে বাৰু।
খুুৱাব লাগিব কুকুৰা আকৌ মেচিনত বা ঢেঁকীত খুনাবগে লাগিব খুনাই আনিহে
উম আমি আমি আধা কেজি মান আনি পেলাই ৰদ ৰ'দ দি অকনমান বনাই পেলাব লাগিব ৰ'ব মিক্সি আছে মিক্সিত দি পেলাই অকনমান তেনেকে বনাই খাবহে লাগিব বহুত দিন খাৰৱলি খোৱাই নাইচোন।
সেইটো এইবাৰ খালি খোৱা হোৱাই নাইকিয়া বনোৱা মানে বস্তুতটো আনিবলৈ আকৌ পইচাও লাগিব। বজাৰ
উম উম আপোনালোকৰ ওচৰৰ লগৰা লগৰ বান্ধৱীকেইজনী ঠিকে আছে
ঠিকেই আছে আজি এজনী মাতি ৰুবলৈ গ'ল ও দুজনী দুঠাইত মাতি। ওলাই গ'ল এজনী আকৌ সেই তাঁতৰশালৰ পৰা ফোনটো মাৰিছিলে তাৰপিছত মই ৰিচিভ তে কোৱা নাইকিয়া এইকেজনীও খা খবৰ নাই।
মোৰ মেখেলা যে লগাইছে সেই বোৱাৰীজনীয়ে ফোন মই তাই মাৰিলে এবাৰ মই ৰিচিভ নকৰিব নোৱাৰিলো মই ৰিচিভ মাৰিলো তাই নকৰিলে তাৰ পৰা তিনিটা মিছ কল মাৰি থৈছে মই সেই ফোন নাই-নাই ৰুই আছিলো যে তাৰ পৰা হেৰি এতিয়া দেখিছো তিনটা মিচ কল হৈ আছে।
অ', অ', কিবা খোৱা বোৱা হ'ল নে নাই?
চাহ তাহ খালো এই আমাৰ মালিকে আহিছিলে মালিকে হয় বজাৰৰ পৰা চিঙৰা আনিলেগে। চিঙৰা চাহে খাই উঠিছো আৰু
উম গেছ হ'ব চবা আকৌ।
উম।
চিংৰা খালে গেছ হব আকৌ গে
এ নহয় নহয় নহয় নহয়, গেছ নহয়। একদম মজাছে খাই আছো আমাৰ এই হেৰিও আছে যোৰহতীয়াও আছে। মা হেৰি মাটি ৰুইছে
অ' যোহতি আহি পালেহি নেকি যোহত তেতিয়া আহি পালেহি নেকি?
অ', যোৰহতীয়া লেডিজ গৰাকী আছে নহয় ইয়াত, পকা থেকেঁৰাতো। আগতে হৈয়ে আছে আৰু মাটি ৰুই
অ', আজি চাগে একেবাৰে পকা থাকা নাই সেন্দুৰী আমটো যে সেন্দুৰী আমটো লেখীয়া হৈছে আৰু। মুখা, মুখা এখন পিন্ধি ল'ব লাগিছিলে আকৌ।
নাই ছাতি আছে হেৰি যে মাথাত লগোৱা ছাতিটো যে আজিকালি নেটত অৰ্ডাৰ দিলে পায়। নহয় জানো সেইটো আছে মই সেইটো তো মই সেইটো লৈ যাম বুলিহে ভাবিছোঁ এহতৰ আদাই হোৱাৰ পিছত মই ৰুবলে।
অ', অ'।
তাৰ পৰা আপোনাৰ বাদবাকী হেৰি তাত
এ তাতৰ হেৰি আছে অ', ৰাতিপুৱা পৰা আজি ইমান ভাল নহয় মোৰ গেছে নে ফেচে নে প্ৰেছাৰ নে কি ধৰিব পৰা নাই। তাৰ পাছতে হেৰি কঠিঁয়া কি কঠিঁয়াহে আহিছে। এই কাঠিৰ চাৰিটামান বাচিলো। বাচি মেলি হ'ল হোৱাৰ পাছতে মই বোলো গাটো বেয়া লাগিছে বুলি ভাতকেইটা মানেকে দেচোন বোলো ডাঙৰ ছো ছোৱালীজনীয়ে বনালে তাকে দিলে খালো।
ডাঙৰ ছোৱালীয়ে ডাঙৰ ছোৱালীৰ গাটো বেয়া হৈছিলে নহয় ভাল পালেগে নে। অ', থাকিব নে কেইদিনমান যাবগে।
যাবগে যাবগে আজি থাকিব কাইলৈ যাবগে।
অ', থাকক আকৌ মাটি চাতি মাটি চাতি ৰুই হল যদি কেলে সেই
সেহেঁতৰ ৰুই হ'ল এ ইয়াত থাকিলে আকৌ ল'ৰাটোৱে পই শিকাই দিব সি আমাৰটোৱে নপঢ়ে সেই ভাগিনীয়েকৰ লগত লাগি থাকে ব লাগি থাকে অ', অ', সি লাগি থাকিলে আকৌ এই কাম বিলাক একো নহয় যে তাৰ, সি মন নাযায় পঢ়িবলে।
পঢ়িবলৈ মন নাযায় তাৰ লগতে খেলি খু
অ', ৰাতিপুৱা শুই উঠিয়ে দুইটা বিচনাতে একদম কাজিয়া মৰা গতি মাৰি ল'ব তাৰ পাছতেহে আক পঢ়া টেবুললে যাব।
আপোনালোকৰ ল'ৰা ছাগে খুব পঢ়িছে?
এ একদম ফালি দিছে কিতাপ কেনেকুৱা চিলা চিল হৈ গৈছে নহয় ভাক
ই পঢ়িছে পঢ়িছে সি আগতকে বহুত পঢ়িছে মই গম পাইছোঁ নম্বৰ ধোনী-ধুনীয়াকে পাইছে হেনো, আমাৰ, আমাৰ ছোৱালী পঢ়া পঢ়া শুনা নাই নপঢ়ে অকল হেৰি, পঢ়াশুনাৰ ধানদাই এৰিলে।
অ আমাৰ এই ই পঢ়িছে পঢ়িছে নাই পঢ়া বুলি নকওঁ বাৰু দেই। পঢ়াতো পঢ়ে আৰু খোৱাটো খাই শুৱাটো শুৱে হগাটো হাগে।
কৰে, উম উম চব কৰিব লাগিব, উম। বাট বাকী হেৰি নহয় এই ওচৰতে এতিয়া বাহিৰৰ তেতিয়াহ'লে আপোনালোকৰ এতিয়া ৰুবলৈ গৈছে লোকৰ ঘৰত ৰুবলৈ গৈছে নে
এ লোকৰ ঘৰত ৰুবলৈ গৈছে। আজি মোকো লগ ধৰিছিল যে মই বোলো মই নাযাও মোৰ স্বাস্থ্যতো বহুত বেয়া। তাজহ খেহেতে নিজেকে বোলে মইয়ে যাওঁ আমি যে তেনেকে বুলি কৈ সেহঁতিক গ'ল আও।
আপোনালোকৰ ৰুবলৈ হোৱা নাই নেকি বাৰু?
নাই হোৱা আমা গও মাৰি আকৌ সমা বাব লাগিব সমমাবোৱা পাছতহে
অ', অ, অ, আমাৰ এ হেৰি আমাৰ মা ঘৰত হেৰি ৰুই আছে পুৰা একদম গোটেই আমাৰ এইফালে প্ৰায় মানুহৰ ৰুই হবই হ'ল আৰু বৰাবৰ ৰুই আছে, ই মাও ৰুইছে মা চবতকে-চবতকে বেছি কি মায়েহে ৰুব পাৰে।
অ', এইবিলাক মানা মানে এইবোৰ। ছোৱালীবোৰ ছোৱালীবোৰ এনে তুলিলে এনে তুলিলে মানে মাক
এ নহয় এনে তোলাও নহয় ছোৱালীবও পায়। মায়ে বহুত বেছি ৰুব পাৰে মানে মা আকৌ গাত বোকা অকণো নালাগে।
অহ'
এ আৰু আমাৰ আমাৰ তাৰ কতে নহয় নহয় ইয়াত বহুত ঘন ঘন কে ৰুব লাগে আমাৰ তাৰ যদি এডৰা মাটিত। যি যিডৰা মাটিত আমাৰ। ছয় আশী খাব ইয়াত হেৰি মানে পোন্ধৰ আশী খাব।
অ'
বহুত বহুত ঘনকে দিয়ে যে ইয়াত সেইকাৰণে এডৰা মাটিতে আপোনাৰ বহুত দেৰি লাগে।
অহ অহ অহ।
তাতে নহয় তাত ভাল ইয়াত তাত জপং জপাং
হ'ব তুমি বেছি কথা কৈছা দেই মোক ক'বলৈ সুবিধাই দিয়া নাই একেবাই
কওঁক কওঁক আপুিয়ে কওঁকচোন কিমান কয়। খাউলি বনোৱা, খৰিচা বনোৱা তাৰ পিছত হেৰি এইবিলাক আজিকালি আৰু কিবা এটা বনাই নহয়।
অ' আছাৰ বনালোঁ আছাৰ আমলখি আচাৰ বনালোঁ, খৰিচাহ আকৌ আমৰ আচাৰ বনালোঁ, বিহ জলকীয়া আছাৰ বনালোঁ দুবাৰ তিনি এইবা সেয়া বনাই আজৰি হল। বেছিবলৈ নাই দেই মই একদম ঘৰৰ কাৰণে বাৰিষাটো চলিব।
মোৰৰ বাৰিষাতকে বেছিহে যাব মোৰ ওম আপুনিও হেৰি মোৰ যিমানখিনি মই বি জলকীয়াত নিমখ এনেকে তেল দি বনাই থৈছোঁ মোৰ আও। এ দুবছৰ মান খাবলে হ'ব।
এ আমাৰ নাটে এদাই কৰিব হল।
আপোনালোকৰ এদাই হলে বিচাৰি নাহিব আকৌ আমাৰ ফালে।
এই নহয় মোক লাগিবহে অকমান।
উম মোৰ নাই বৈয়াম মই একদম হেৰিয়ৰ ভিতৰত ভৰাই থৈছো।
অ' সেইৰে নহ'ব দেই, মোক অকমান লাগিব, মোৰ নহ'লে নাতে গৈ নহয় আমাৰ মানে ঢেৰ জলকীয়া খাই অ'
পুখুৰীত মাছ পুখুৰীত মাছ দিলে নে।
এইবাৰ মাছ দিলো মাছ ডাঙৰ ডাঙৰ হল, এই ছোৱালীয়ে আহি পেলাই সেইদিনাখন হে বৰশী টোপাইছেহি ডাঙৰ মাছ আহিছে, প্ৰায় আধা কেজি মান হৈছে আৰু মই বোলো ও এইকেইটা এতিয়া খাব হোৱা নাই নহয়, আহ
কোনোবা এদিনা
এই এইবোৰ এতিয়াৰ চিষ্টেম নহয় দেই, এইবোৰ আগতেহে সেইবিলাক চিষ্টেম আছিলে আজিকালি এইবিলাক দাম ধেৰ হ'ল মাছত।
অ, নহয় মাছ খোৱাব নালাগে, ভাত এসাঁজ খোৱাৰ কথাহে কৈছো।
খাবলৈ আহিব পাৰিবা, তাকে এতিয়া কোনদিনাখন আহা নিজে সময় সুবিধা মিলাই আহিবা।
অ মাছ, মাছ নালাগে ও মাছ নালাগে আপুনি আহিব। কেইলৈ বহুত চিকতা হ'ল মাছ নালাগে ভাতকে খুৱাব এসাঁজ খাম
নহয়, তোমালোককনো মই মাতিব লাগে নাই বাৰু, নিজে আহিলে কৰিলে বোলে আমি ভাত এসজ খোৱাকে আহিছোঁ অহ কিমান ভাল পাম অহ। বনাই মেলি খোৱাই বোৱাই ৰাপ
এবাৰ গৈছিল। গৈছিলোঁ নহয়, এবাৰ গৈছিলোঁ নহয় আপোনালোকৰ তালৈ কেলেই হেৰি হেৰি আমাৰ ইফালে মানুহ আছে, তালে যাওঁতেনে মলগ ফালে গ'লো অকল আম এডৰাকে খুৱাই পঠিয়াই দিলে
এই নহয়, সেইদিনাখন তোমালোকে আম খাম বুলিহে আহিছিলা, ভাত খাম বুলিতো মোক কোৱা নাইকিয়া ভাত খাম বুলি কোৱা নাই মই নিদিয়াকে থাকো নেকি
ই আমাৰ গোটেই, আমি গোটেই কেইজনীয়ে বোলো ভাত এসাঁজ খাম আৰু মাটিমাহৰ খেতি কৰিছে উহ মানুহজনীৰ সময়ে নাই।
অহ। অহ, মাটিমাহো আছিলে তেতিয়া ইমান ধুনীয়া হৈছিলে মই মাটিমাহৰ খাৰ বনাই থৈছিলো, সেই খাৰ অকণ দিদিলা নে। এনেকুৱা ধুনীয়া হয় অই নহৰু তেল মাৰি দিও পিছল পিছল লাডু লাডুকেইটা আছে আছে।
এটা দিবচোন মই আমাৰ মালিক যদি সেইফালে যায় এটা দি দিব।
এ নহয় সেয়ে তুমি সৰিয়হৰ খাৱলি বনালে তাৰে দিবাচোন খাৰ অকমান
অহ আপুনি থৈ দিব লাডু দুটা, আমি বনাম হেৰি আপুনি এদিন আমাৰ ঘৰলে আহিব।
অহ মই লৈ যাম তেতিয়া।
অহ লৈ আহিব, তেতিয়া আমি এনেকে বনাম অকমান, মই ইমান নাজানো।
অহ সেইটো হেৰি কৰিব লাগে আকৌ গৰম পানী দি তিয়াই দিব লাগে। গৰম পানী হলে বেছি কালাকে ওলায়।
অহ নহয় মই খউলি বনাব নাজানোৱে মই- আমি ঘুৰি খুন্দিম মেলিম আপুনি আহিব ঠিক
অহ, মই সানি দিম জলকীয়া কেইটামানো লাগিব, জলকীয়া দিব লাগে তেতিয়া বেছি ভাল হয়।
অহ সেইটোৱে, বাদ বাকী হেৰি সৰু ছোৱালী কলেজ গল
সৰু ছোৱালী আজি এ হেৰি এদাই হব, তাই তালৈ গৈছে।
অহ সেই কাটিং যে খি
অহ, আজি এদাই হব।
উম উম।
কালি সেইবোৰ কিবা কিবি দিছে, চাৰ্টিফিকেট দিছে
অহ অহ।
আজি আকৌ কিবা এটা আছে, মই এইবোৰ ইমান বুজি নাপাও অ পঢ়িবলে নিশিকিলো যে
তাকেহে, সোনকালে গুচি আহিলে আৰু সংসাৰৰ মায়া জালত সোমালে আৰু ঠিক আছে বাৰু দিয়ক, হেৰি ঠিক আছে দিয়ক আপুনিও তাঁতত লাগক মইও
অহ ময়ো, এই যোৱা এজন আহিছে চাহ একাপ খাই পথাৰত আছে যে সিহঁতি উম ঠিক আছে ঠিক আছে।
অহ।